হেল্ল'
উম কোৱা হেল্ল'
হেল্ল' কি কৈ
অ এইয়া এনেই আছিলোঁ তুমি কোৱা কি কৰিছা?
এ মইয়ো এনে খবৰ ভালে নে?
অ আছোঁ দিয়া তোমাৰ কোৱা
অ মোৰো ভালেই
অ অ এ কি চাই আছিলা?
এই মোৰ চচিয়েল মিডিয়াৰে এইবোৰ তোমাৰ ফেচবুকত এনেকে ভিডিঅ' চাই আছিলোঁ
অ অ চ'চিয়েল মিডিয়া ন চচিয়েল মিডিয়াৰ বিষয়ে জানা নে কি হয় কেনেকৈ আৰম্ভ হৈছিল ছচিয়েল মিডিয়াতো চাই আছা যিহেতু
নাই মই তেনেকুৱা নাজানোঁ তুমি গম পোৱা নেকি?
অ চ'চিয়েল মিডিয়া মানে সেইয়া তোমাৰ মানে এটা মঞ্চ ইণ্টাৰনেট থকা য'ত মানুহে নিজৰ কথা কয় ফ ফটো দিয়ে ভিডিঅ' শ্বেয়াৰ কৰে আনৰ লগত যোগযোগ ৰাখে আৰু এতিয়াটো ছ'চিয়েল মিডিয়াৰ দ্বাৰাই সকলো সকলো যোগাযো যোগ ৰাাখিছে সেইখিনিটো টো জনপ্ৰিয় চচিয়েল মিডিয়া আছিল তোমাৰ ছিক্স ডিগিজ বুলি কিবা যি মানে একদম প্ৰথমতে আৰম্ভ হৈছিল তাৰ পিছত তো কিমান ওলালে ফেচবুক ওলালে ইউটিউব আহিল ভাৰততো দুইহেজাৰ আঠ চনত ফেচবুক আহিছে আৰু দুই জিয় অহাৰ পিছতো উম তাৰপিছততো ছচিয়েল মিডিয়াতো আৰু বিস্ফোৰণে ঘটিলে এতিয়া সকলোৱে চচিয়েল মিডিয়াই চাই থাকে চচিয়েল মিডিয়া অবিহনে থাকিবই নোৱাৰে কোনেও কোনোবাই ক'ত গৈছে গৈছে কি খাইছে সকলো বস্তু চচিয়েল মিডিয়াতে পোৱা যায় কাৰোবাৰ লগত কথা পাতি চচিয়েল মিডিয়া ফোন কৰিলেওঁ চচিয়েল মিডিয়া তেনেকৈ চচিয়েল মিডিয়াতে সকলো বস্তু কৰি থাকে সকলোৱে
এ ফালে কিন্তু সুজন মিল নাই ফাল চ হোৱাটছআপ বা ফেচবুক আমি এইবোৰতে মানুহৰ ভিডিঅ' কলত তেনেকে দেখা পাই কেনে কথা পাতিব পাৰো আৰু এইটো বস্তু ভাল হৈছে আৰু ন
অহ সেইটো বস্তু ভালে হৈছে বৰ্তমান ভাৰতৰ আতাইটকৈ জনপ্ৰিয় চচিয়েল মিডিয়াটো কি নো প্লেটফৰ্মটো
অহ বৰ্তমান ক'ব গ'লে মই অহ দুই হাজাৰ চাবিচৰ মতে আৰু হোৱাটছপ যাৰ ব্যৱহাৰ তোমাৰ পঞ্চাশ কোটি কি মানুহজনে কৰে বা দ্বিতীয়তে তোমাৰ ইউটিউব খন আছে তাৰপিছত তোমাৰ ইনষ্টাগ্ৰাম আছে
উম
সেইকেইটা হেল্লো'
অহ কোৱা অহ পাইছোঁ
সেইকেইটাই হয় আৰু তুমি বাৰু ভালদৰে গম পোৱা নেকি মই মানে যোৰ প্ৰতি মানে এটা ভাল মানে গম নাপাওঁ
অ এতিয়াতো সেয়াই চব তোৰ ফেচবুক ইনষ্টাগ্ৰামেই আৰু একো নহয় টেলিগ্ৰাম ফেচবুক, এইবোৰেই মই জানা মতে সেইবোৰে। এতিয়া আকৌ কিমান- বহুত আহিছে কিবা কিবি মচ- চচ কিবা আহিছে, কিবা কিবি! আহিছে, এতিয়া সেইবোৰৰ বিষয়ে সিমান নাজানো। মই বেছি- তিকো ইনষ্টাগ্ৰামে চলাই থাকো, হোৱাটছাপে চলাই থাকো, ফেচবুকে চলাই থাকো। তাৰ কাৰণে এইবোৰ তিনিটা বস্তু বিষয়ে জানো, ইউটিউবো চাই থাকো কেতিয়াবা কেতিয়াবা।
অহ মইও মানে এইতিনিটাই সেনেকে চোৱা যায় যে তো সেইকেইটাৰ ওপৰতে মানে- অকমান ভালদৰে খিনি গম পাওঁ, বাকী মানে সিমান এটা গম নাপাওঁ।
অহ ফিল্ম চাবলৈ হ'লেটো কেতিয়াবা নেটফ্লিক্স থাকে বা এমেজন প্ৰাইম থাকে নহলেতো- টেলিগ্ৰাম থাকে তাৰপৰাই চাই চাব পাৰি।
এই চচিয়েল মিডিয়াৰ যে ভাল দিশ কিছুমান আছে গম পোৱা নে?
অহ, প্ৰথমটো হ'ল যোগাযোগ। কাৰণ সহজতে যোগাযোগ কৰিব পাৰিছে, নহলে আগ- আগতেতো যোগাযোগ কৰিব পৰা নাছিল, ভাল ধৰে নাছিল। কিন্তু এতিয়া- এতিয়াটো সহজতে যোগাযোগ কৰিব পাৰিছে। যেনেকৈ কোনোবাই যদি বিদেশত থাকে, বিদেশত থকা মানুহৰ লগত- সহজতে ভিডিঅ' কল কৰি- কথা পাতিব পাৰি আৰু দ্বিতীয়টো হৈছে শিক্ষা। সকলো সহজতে- এতিয়া শিক্ষা পাইছে, য'তে- ত'তে তুমি শিক্ষা গ্ৰহণ কৰিব পাৰিবা। চচিয়েল মিডিয়াতো তুমি ভালৰ কাৰণে ব্যৱহাৰ কৰিলে তুমি ভাল শিক্ষা গ্ৰহণ কৰিব পাৰিবা আৰু তুমি যদি- ত্ৰিশ- অকল চচিয়েল মিডিয়াই চাই থাকা, বেলেগ কিবা চাই থাকা তেতিয়াতো তোমাৰ -তোমাৰে ক্ষতি। ন। পিছত তৃতীয়টো হ'ল ব্যৱসায়। গাঁৱৰ মানে যিবোৰ মানুহ থাকে সেইবোৰ কি কৰে? ফেচবুক পেজ খুলি তাতে মানে নিজৰ- ব্যৱসায় মেখেলা -চাদৰ হওঁক সেইবোৰ বিক্ৰী কৰে। তাৰপিছত ফটো -চতু সজাগতা সকলোৱে- সজাগতা দিয়ে, ক'ত বানপানী হৈছে, কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, ভূমিকম্পৰ খবৰ কি? খন একদম ছেকেণ্ডত বা মিনিটতে পাব পাৰে। আৰু হৈছে পঞ্চমতে হৈছে প্ৰতিভা প্ৰকাশ কৰিব পাৰি সকলোৱে। যেনে কোনোবাই যদি ভাল গীত গাব পাৰে, তেওঁলোকে- ছচিয়েল মিডিয়াত আহি গীত গাব পাৰে। সকলোৱে সকলোকে শুনাব পাৰে, তেওঁ তেওঁৰ এইটো মানে প্ৰতিভাটো প্ৰকাশ- কৰিব পাৰে। কিছুমান মানুহে লাখ লাখ অনুগামি- অনুৰাগী ওলাইছে, যিসকলে মানে ফোন- নাচিব পাৰে। তাৰপিছত বহুতো কাম কৰিব পাৰে, সহজতে কৰিব পাৰে। ন, সেইকাৰণে চচিয়েল মিডিয়াৰ দ্বাৰা সকলোৱে ভালো হৈছে, সকলোৱে নিজৰ- প্ৰতিভাটো প্ৰকাশ কৰিব পাৰিছে। নহ'লে আৰু তেওঁলোকে প্ৰতিভাটো নিজৰ মাজতে থাকি যাব ন, নিজৰ আৰু নিজৰ সমাজ- মাজতে থাকিব। এই প্ৰতিভাৰ দ্বাৰা তেওঁলোকে যতেই মানুহ নাথাকক কিয়- বিদেশতো হওঁক, বেলেগ ঠাইতে হওঁক সকলোৱে সহজতে নিজৰ প্ৰতি- দেখাবও পাৰিছে, সকলোৱে চাব পাৰিছে, তেওঁৰ কথা জানিবও পাৰিছে। এইটো ভাল কৰিছে আৰু ছচিয়েল মিডিয়াই। চ'চিয়েল মিডিয়াতো বহুতো বেয়া দিশো আছে। বেয়া দিশবোৰ কি জানা নেকি?
অঁ, তোমাৰ চচিয়েল মিডিয়াত তোমাৰ বেয়া দিশ কব গ'লে দিনটোত পাঁচ- পাঁচ, ছয় ঘন্টা স্ক্ৰল কৰি থকা। বহুত মানুহ আছে তাত ৰিলছ চাই থাকে। সেইবোৰ স্ক্ৰল কৰি থাকে বা ফেচবুকত চাই। দ্বিতীয়টো ভুল তথ্য ভেকচিন বেয়া। ফাইভ জি টাৱাৰৰ পৰা ৰোগ হোৱা এনেবোৰ উৰা বাতৰি বেলেগেৰে বিয়পে। তাৰপিছত তোমাৰ আহ' তৃতীয় ধৰা চাইবাৰ প্ৰাইম যেনেকা কমেন্টত গালি পাৰা বা ফটো এডিট কৰি তোমাৰ বদনাম কৰা বাঢ়িছে, চতুৰ্থতে প্ৰাইভেচিৰ সমস্যা হৈছে- আপুনি কি চাই কলৈ যায় সকলো ডাটা কোম্পানীয়ে ৰাখে। পঞ্চম মানসিক চাপ তাৰপিছত তোমাৰ আন বিলাসী জীৱনো চাই নিজকে অসুখী অনুভৱ কৰা। এতিয়া এ তুমি আমি কথা কিবা পা তি আছোঁ সেইখিনি হোৱাটছএপত এনে কথা পাতিলো সেইখিনি কথাৰ ওপৰতে তুমি চাবা ইনষ্টাগ্ৰামত যাই কেনে সেইটো বস্তু আমি পাই আছোঁ। ত' সেইবোৰ বস্তু বেয়া হৈ আছে ন' আমিটো পিছত চাই আছো বা আমি ফ্লিপকাৰ্ট তে কিছুমান অনলাইন শ্বপিঙৰ কিবা চাই আছো সেইটো বস্তু আকৌ আমি তাত বোলো ইনষ্টাটো ছেম আহে।
বা আমাৰ এতিয়া মুডটো এনেকুৱা হৈ আছে তেনেকুৱা ৰিলেটিতে ৰিলচ বোৰো আমি পাই যাওঁ। ত' তেনেকুৱা টাইপৰো মানে বেয়া হৈ আছে- মানুহবোৰৰ। যেতিয়া আমি মনটো আমি দুখী হ'লে কেতিয়াবা আমি ইনষ্টাখন চাওঁ বা তাতে ভিডিঅ' বোৰ চাব বিচাৰো অকল। পানীত কিন্তু তেনেকোৱা টাইপৰ নাহে। আৰু বেছিহে দুখৰ আহে ত' সেইবোৰতো মানুহৰ সমস্যা হৈ আছে। এ
এ তুমি বাৰু গম পোৱা নেকি কি- শিশু আৰু অঁ' শিশু আৰু কিশোৰীৰ ওপৰৰ ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ কি?
এই শিশু আৰু কিশোৰৰ মানে কিছুমান ভাল দিশো আছে বেয়া দিশো আছে। ভাল দিশ ক'বলৈ গ'লে তেওঁলোকে মানে নতুন কথা শিকিব পাৰে। বিশ্বৰ মানুহৰ লগত মানে- চিনাকি হ'ব পাৰে, তেওঁলোকে বহুতো শিক্ষা পাব পাৰে কোনে কেনেকৈ কি কৰিছে, - কেনেকৈ কি কৰিব পাৰি, ঠিক আছে নহ' আৰু মানুহকো মানে পৰি চিত কৰিব পাৰে কোন মানুহ কেনেকুৱা হয় সেইবোৰ বস্তু শিকিব পাৰে, বেয়া দিশো আছে বেয়া দিশ বহুত আছে, বেয়া দিশ মানে সেইটো সৰু সৰু যিবিলাক চৰ্ট ভিডিঅ' থাকে- সেইবোৰো উমঁ' চাই থাকেতে সেই তেওঁলোকৰ কিছু মনোযোগ কমি গৈছে, পঢ়াত মন নবহে- এ ফিল্টাৰ লগোৱা, ফটো চাই পালে নিজৰ চেহেৰাক বেয়া পোৱা সেইবোৰ বস্তু বেয়াকৈ ওলাইছে আৰু। এতিয়াতো অনলাইন গেমৰো নিচা আহি গৈছে সকলোৱে থাকে অনলাইনত। আৰু এতিয়াতো বাহিৰত খেলা-ধূলা ল'ৰা বহুত কম কমি গৈছে সকলোৱে এতিয়া মোবাইল পালে মোবাইলতে গেম খেলি থাকে আৰু- অচিনাকি মানুহৰ লগত মানে কথা বতাৰো বিপদ হৈছে। কাৰণ বহুতো- মানুহে বহুত সাদতো পৰিছে ন' তেৰ বছৰৰ তলত ল'ৰা ছোৱালী বাবে বেছিভাগ প্লেটফৰ্ম মানে নিষিদ্ধ কিন্তু সেইবোৰ বুজি নাপায় ন'। মাক দেউতাসকলেও বুজি নাপায় তেওঁলোকৰ মা মাক দেউতাকে এতিয়া কি কৰিছে? কিশোৰী শিশুসকলে যদি কান্দি থাকে, তেওঁলোকক কি কৰিছে মোবাইলটো আনি দি দিছে। ভিডিঅ' চাই থাক। তেওঁলোকেও সেই ভিডিঅ' চাই চাই তেওঁলোকেও নিজৰ বেয়া কৰি আছে, তাৰপিছত কিছুমান মিছা কথাও পাইছে, তেনেকুৱাই দিব নালাগে শিশু সকলক দূৰ ৰাখিব লাগে। তেওলোকক, উম। টিভিৰে হওক টিভি দেখিলওটো কথা নাই, কিন্তু মোবাইলটো দিলে তেওঁলোকে অকল ভিডিঅ' চাই থাকিব। সৰুৰ পৰাই স্ক্ৰল কৰি থাকে সৰু আগতে সৰু ল'ৰা ছোৱালীয়ে কিবা এটা খেলিবলৈ দি থলে খেলি থাকি আছিলো, কিন্তু এতিয়া নহয় মোবাইল লাগে তেওঁলোকক, ভিডিঅ' চাব।
কি সিহঁতক
উম। তেওঁলোকে নিজে নিজেই ওলাই লয় চ'ব নিজে অকল আঙুলিটো দি ফালে উঠাই থাকে, কিবা কিবি
আৰু
অৱ।
কাৰ্টুন চাব, এইটো কৰিব।
অৱ।
সৰু ল'ৰা-ছোৱালীকেইটা মানে বেছিকে আৰু হৈ গৈছে, কাৰণ সেইটো মাক মাক দেউতাকতে আৰু। সিহঁতক দি দিয়ে ত এতিয়া সৰুৰ পৰাই প্ৰভাৱ পৰি আছে আৰু সিহঁতৰ ওপৰত।
অৱ ফেক নিউজো ওলাই ন বহুত ছ'চিয়েল মিডিয়াত সেইবোৰ কেনেকৈ চিনাক ক্ত কৰিব পাৰি নো!
এতিয়া প্ৰথম তোমাৰ তাৰ উৎসটো চাব লাগিব। তাৰ পিছত কোনো ডাঙৰ নিউজ চেনেলৰ নামত শ্বেয়াৰ কৰা হৈছে নে? দ্বিতীয় তাৰ তাৰিখ চাব লাগিব তাৰপিছত তোমাৰ পাঁচ বছৰৰ পুৰণি ফটো নতুন বুলি চলাই দিয়াও হয়, তেতিয়া আন তো এই খবৰ আছে নে বা গুগলতো চাব লাগিব। লাইক এটা মাৰিছ তোমাৰ, চতুৰ্থ তোমাৰ ভয়ংকৰ সকলোকে শ্বেয়াৰ কৰক এনেকুৱা টাইপ ওপৰত দি দিয়ে ত' এনেকুৱা শব্দ থাকিলে সন্দেহ কৰিব লাগিব। পঞ্চমত তোমাৰ তেতিয়া কিছুমান ফেক চেক ৱেবচাইট আছে। সেইবোৰত যাই কেনে আমি চাব পাৰিম যে এইবোৰ সচাকে হয় নে নহয় বা এই নিউজত দিছে কি না টিভিত সেনেকে নিউজত দি দিব। এইবোৰ গোটেইখিনি চাই কেনে আমি এইটো ফেইক নিউজ হয় নেকি আমি চিনাক্ত কৰিব পাৰিম কিছু মানে আজি অৱ এইটো আজি ইয়াতে বৰষুণ হৈ আছিল, তাতে বৰষুণ হোৱাই নাই, তেনেকুৱাও মানুহে ভিডিঅ ভিডিঅ' বনাই ভিডিঅ' বনাই কেনে সেইকেইটা দি দিয়ে আৰু মানুহৰ মাজত প্ৰচাৰ কৰি দিয়ে। কিছুমানে গমো নাপায় এইটো ফে'ক হয় বুলি কেনে। ত' তেনেকে আৰু ফেক ভিডিঅ' চিনাক্ত কৰিব পাৰি আৰু আমি।
অৱ।
তুমি বাৰু গম পোৱা নেকি ছ'চিয়েল মিডিয়াত আৰু গণতন্ত্ৰৰ সম্পৰ্ক কি?
সেইটোতো তাৰে এই ভাল দিশ আছে ভাল দিশ হ'ল মানে সাধাৰণ মানুহ নেতাক পোনপটীয়াকৈ প্ৰশ্ন কৰিব পাৰে, তাৰপিছত আন্দোলনৰ খবৰ বিয়পিব বিয়পাব পাব পাৰে সহজতে। নহ'লে আৰু যদি ছ'চিয়েল মিডিয়া মানুহে তাক সহজতে প্ৰশ্ন কৰিবও পাৰিছে নহলেতো আগতে কি আছিল একো সুধা নাছিল। পিছত কৃষক আন্দোলনো ছ'চিয়েল মিডিয়াৰ বাবেই সফল হৈছে, যিটো কৃষক আন্দোলন হৈছিল। তাৰপিছত আৰু বেয়া দিশো আছে বহুত মানে আই টি চেলৰ জৰিয়তে পৰিকল্পিতভাৱ বিষ এ বিয়পোৱা যেনেকুৱা ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগোৱা। এনেকুৱাতো চাইয়ে থাকো। কিছু তাৰপিছত সেয়া কিমান ডিপ ফেক ভিডিঅ' ওলাই। আজিকালি কি হৈছে সেইবোৰ বহুতো ডিপ ফেক ভিডিঅ' ওলাইছে, এইবোৰ বেয়া দিশ ন ছচিয়েল মিডিয়াৰ এটা। পিছত ধৰ্মৰ নামত কাজিয়া লগোৱা এইবোৰোতো এটা বেয়া দিশ। পিছত নিৰ্বাচনৰ সময়ত সামাজিক মাধ্যমত নিৰ্বাচন আয়োগ চকু ৰাখে। কাৰণ নিৰ্বাচনৰ ওপৰতো মানে সকলোৱে এতিয়া আগতেতো পস্তাৰ লগাইছে। এতিয়া কি কৰিছে? মিম বনাই বনাই বনাই বনাই ছ'চিয়েল মিডিয়াত এৰি দিয়ে আৰু সেইটোৱেই মানে প্ৰচাৰ হৈ থাকে। আৰু
অ'।
সেইকাৰণে আমি ছ'চিয়েল মিডিয়া যিমান পাৰো সিমান মানে দূৰত ৰাখিব লাগে।
তাকে মই তোমাৰ মানে ছ'চিয়েল মিডিয়া ওপৰত বহু খিনি জানিব পাৰিলো। দিয়া ঠিক আছে।